অ', অ', শুনিছো, শুনিছো। উম, ভালনে?
ভালেই আপোনাক
অহ, ভালে, ভালে, ভালে। ভাত খোৱা নাই খামহে। তেওঁ খেল চাই আছে ইহঁতে খালে বাৰু ছোৱালীজনী খালে বাৰু এ তোমালোকে খালা?
অ' আমাক মানে আজি খুৰীহঁতৰ ঘৰত ভাত খাব মাতিছিলে যে, আমি তাতে গৈছিলো মানে ভাত খাবলৈ, এ এতিয়া খাই বৈ আহি ঘৰ পাইছোঁহি আৰু
অ' তাকে, এ ত তোমাৰ ঘৰ মোৰ আজি অঔ! মোৰ আজি সেই তোমাৰ মাছ আছিলে। মাছ বনালো তাৰপিছতে, তোমাৰ এয়া ভাজি চাজি বনালো এনেকে, এয়া আৰু আলহী আহিছে। এ আলহী এগৈছেহে মাত্ৰ। সেইকাৰণে তাই অ' আলহী উম আহিছিলে। এ গৈছেহে মাত্ৰ। ত উ
বাকী ভালেই আৰু আপোনাৰ আমাৰো এয়া মাং, মাংস বনালে খুৰিয়ে মাছো বনাইছে মাতিয়ে আছিলে আজি অলপ দিনৰ পৰা মানে মোৰ বাও ভণ্টিও অহা নাছিলে যে, সেইকাৰণে আমি আহিলো। সে কাৰণে আজি ক'লে গোটেই কে জনী আছা যেতিয়া আজিয়ে আহা আৰু খাই যোৱাহি। তাৰছত আৰু সেইটো কাৰণে গলো উ এই বহুত বেছি গৰম দিছে
অ এইকেইদিন অকমান ঠাণ্ডা আছিলে যে আজি বা বহুত বেছি কৰম পৰি গৈছে এ উ তোমাৰ ঘৰ মৰিগাঁও ন মৰিগাঁও কোনখিনিত
মৰিগাঁও এইখিনিতে ওচৰতে টাউনত
অ টাউনতে অ অ অ মোৰ মোৰ অণি মৰিগাঁৱতে ঘৰ ব মই ইয়াতে বিয়া আছো নগাঁওতে আৰু হে হে অ উমুম
অ ঠিকে আছে দিয়ক আজিে তৎক্ষণাত গৰমতটো দিলে জন একে মানে মানুহবিলাক বহুত অশান্তি হৈছে উম বহুত ৰদ তুলিছে অ কালিলৈ ইমান ধুনীয়া ঠাণ্ডা হৈ আছে আচলতে ইমান ধুনীয়াকৈ শুব পাৰিছিলোঁ
উ উম এই এনেকে গৰম ঠাণ্ডা া মিহ হৈ থকা কাৰণে মানুহ বিলাকৰ গা বিিলাক ভালো থকা নাই
উম ভালে থকা নাই অসুখ হৈছে উম পেটৰ প্ৰব্লেম বেছি হয় পিছে এনেকে গৰম ঠাণ্ডাতো হৈ গলে উম উম গৰম সোমাই যায় যে তাতে ল' ছোৱালীলাক তাকে ঠাণ্ডা বস্তু খাই দিয়ে সেইটো এনেও অপকাৰ কৰি দিয়ে সেইকাৰণে বহুত পটৰ প্ৰব্লেম হয়
উম
ফ্ৰিজৰ পানী খ গৰমতে ফ্ৰিজত পানীও খাব মন যায় আকৌ ফ্ৰিজৰ পানীটো খাই দিলেও চৰ্দি জ্বৰ হৈ যায়গৈ উম এনেকুৱা হয় আকৌ বহুত দিগদাৰ হৈছে এতিয়া গৰমতো হবই জেঠৰ কয় নহয় বাৰশৰ নেকি মাৰে বোলে মাহঁতে আগতে যে কয় মই বোলো আজি এটা খৰ মাৰিছো নেকি আৰু এঘাৰটা মাৰিব হল
আছে অ এই জুন জুলাই আছে
অ আগৰ মানুহে কয় তাকে এনেকুৱা হ'লে আৰু ৰাতিপুৱাই স্কুল দিব আৰু ৰাতিপুৱা কি হয় স্কুল, অ' ৰাতি কেতিয়াবা কেতিয়াবা টোপনিটো পূৰ নহয়। তেও যাব লাগিব স্কুল অ'
উম' উম' সেইয়া সেইয়া তাকেহে গৰমৰ পৰা একো খাবলৈও ম মন নাযায় বনালেও খাব মন নাযায়, একো কৰিবলৈ মন নাযায়।
একো কৰিব মন নাযায় মানে জানো এনেকুৱা লাগে পানীখিনিতে সোমাই থাকিম এনেকুৱা লাগে অ' অ' পানী খাই খাই মানে এমানে একে পেটতটো গেলও গেথও ত
আমাৰ এই অকমানি গাল দিনটো খাবলৈ মন নকৰে ডাঙৰ জনীক যেনতেনে অকমানি পাৰি অসমীয়া গাইজনীকটো খোৱাবই নোৱাৰো বহুত দিগদাৰ, নাখায় এ বিৰাট দিগদাৰ খুৱাবলৈ তাইক যেনেতেনে একেবাৰে অ' আজি এইটো নাখালেই তাই অৰ উঠালি ন ৰাওজন ডাঙৰজনী অকমান যেনতেন কৈ মেলি কিবা এটা কৰি মেলি খুৱাব পাৰি এই
সৰুজনীক নোৱাৰি মানে সৰুজনী বেছি মৰমৰ হয় যে ন সেইটো কাৰণে চাগৈ তেনেকুৱা হয়
এ তাই সৰু ন অলপ নে তাই দুবছৰ তিনিমাহ হৈছেহে
অ' এতিয়া নাখায় সেইটো কাৰণে অ'
খুৱাবলৈ
অ' আমাৰ তেনেকুৱা আছে মানে আপোনাৰ বৰমাৰ মানে, ছোৱালী ছোৱালী আৰু, একো নাখায়, একোৱে নাখায় তাইক যিয়ে নোখ খোৱামুণি একোৱেই নাখায় তাই খালী না নায়ে কৰি থাকিব
খ এনেই চব ঠিকে থাকে যেতিয়া খোৱাবলৈ আনিবা সৈই তেতিয়াই হুলস্থুল আৰু চব চবেই গম পায় মানে খোৱাইছে আৰু
অ' তাইও সেই নাখায় নকৰে মানে বাও কয় মানে বেয়া লাগি থাকে। তাই যদি নাখাই কৈছে ঘৰৰ মানুহে কেনেকে খাব ন! বেয়াও লাগে সৰু হৈ আছে কিন্তু যে, নাখায় একো নে একয়ে নাখায় খালি এই দোকানত পেকেট কেইটা কিন্তু খাই সেইকেইটা চিনি পায় সেইকেইটা কিন্তু চিনি, এতিয়া, তিন বছৰ হৈছেহে, চব চিনি পায় মানে ককায়েক টো আছে যে, ককায়েকটো ধৰি লও ছবছৰ। প্ৰমান হৈছে। সি ধৰি লও পায় খাবলৈ তত সি মানে যদি এপিচ দিলে সেই তেনেকে শিক শিকি গল মানে, তাইও এতিয়া সেইকেইটা অ' এতিয়া যদি পাপৰ মানে ভাজি পেলাই যদি ভৰাই দিয়ে তাৰ টেষ্টটো বুজি পায়। সেইটো যে, সেইটো নহয়। পেকেটটোত ভালেও নহ'ব নাখায় মানে। আজিকালি, লৰা -ছোৱালী বিলাক ইমান বুজি পায় ন! সৰুতে বুজি পাই চব অ মোবাইলতো অ অহ বুজি পাই যায় মানে ক'বাত যদি যাও বুলি মানে বা ওলাইও তাই মানে অকমান ওলালেই বুজি, বুজি পায় যে, ক'বাত যাব পিছে, পিছে দৰিলেই আও অ'।
দৰ্জা খুলি থবই নোৱাৰি দৌৰিয়ে
আমাৰ দৰ্জা খুলিবই নোৱাৰ, গেট খুলিবই নোৱাৰ তোমাৰ দৌৰ লৈ একেবাৰে টিক, টিককে ওলাই এই চাইডে বৰ্তাকহঁতৰ ঘৰ ৰ ল'ব নহ'লে গেটৰ ওচৰলৈকে গেট খন মাৰি থলে যেন তেনগে। মাৰি নথ'লে বাহিৰত গৈ ৰখি থাক চাইদে বৰ্তাকক মাতি থাকিবগৈ সেইয়া এই অকমান ডাঙৰ ন' উম, বুজিও নাপায় তাই সেই নোখোৱালৈকে তোমাৰ কামো নহয়। তাই শুলেহে কাম কৰিব পাৰোঁ তাই নোখোৱালৈকে নহয়হে নহয়। ইটো কৰে, সিটো কৰে ইটো পেলাই, সিটো উটো পেলাই।
হয় আকৌ দেই মানে ভালো লাগে ন'।
কোনোবা সময় ভাল লাগে কোনোবা সময় আকৌ খঙো উঠি যায় নহয়, কোনোবা সময় একে খিনিকে কৰি কৰি আমনি লাগি যায় যে তেতিয়া খঙো উঠি যায়গে।
অ', আকৌ কোনোবা এটা মৰমো লাগে অ', বহুত ভাল লাগে মানে কি হয় আপোনাৰ মানে বু বুজি পাই যে কিছুমান কথা। ক'লেও ন' সৰু হ'লেও বুজে তেতিয়া আকৌ বৰ ভাল।
ভাল লাগে অ', সে আমাৰ এই মানে ইয়ে তোমাৰ একো আমনি নাই। ধুনীয়াকে খেলি কৰি থাকিব যেন তোমাৰ মানে আৰু হেৰি খোৱাবলৈ ল'লোঁ। আৰু তাই হৈ গ'ল আৰু অশান্তি আৰু বুজি পাই যায় খোৱাবলৈ বস্তুতো নিলেই গম পাই যায় মানে। খোৱাবলৈ আনিছিল। নহ'লে আৰু তেতি খাই বেয়া পায় অ', আৰু টোপনি নাযায় ইমান অকমান খোৱাবলৈ চেষ্টা কৰ নাই। নুখুৱে পতককে দিনতো কমেই শুৱে ৰাতি হা। ৰাতি ৰাতি শোৱাৰ পিছত আৰু তুষাৰ নাপায় আৰু। দিনত একো নুশোৱে যে কিন্তু মানে সেই দিনতটো তোমাৰ অকণমান ৰেষ্ট ল'ব নোৱাৰি তাই। টোপনি নাযায় যে সেইটো কাৰণে।
অ', অ', অ', আমাৰ আকৌ সেই বাৰ ছালজনী। ে কি হয় হাঁহিলে আকৌ তাই লোকে হাঁহিলে তাই গোটেইজনী মান ল নিদি কান্দি থাকিব মাৰও মাৰও গৈ তাই মানে হাঁহিলে বেয়া পায় দিয়া। তাই কিন্তু হাঁহিব পাৰিব কিন্তু আপুনি আহিব নোৱাৰিব কিন্তু টাইক চাই এনেুৱা মানে। ঠাচ খাই পৰি থাকিব মাটিতে। যাই পেলে বেলেগ এটা ৰুমত হাঁহিলে কি হ'ল আৰু অ মাটিত পৰি যাব।
অ আমাৰো পোৱা নহয় কোনোবা সময় তোমাৰ মানে হেৰি হলে মাটিত সাজ খাই পৰি দিয়ে। তাৰ পিছত পৰি যে থাকিব তোমাৰ অ পৰি যে থাকিব থাকিব তোমাৰ মানে উঠি নিদিয়ে একেবাৰে জথৰ সোৱাদদি হয়। তাৰপিছত তোমাৰ আকৌ একেবাৰে হেৰি কৰে দি একে গোট ভৰি হাতত ব লাগে। তাকে গোটেইজনী জথৰ হোৱ ন কিবা এটা কৰি দিয়ে কো ল'ৰা ইমান শক্তি কপা হেও। সহঁতৰ এই খিনি সময়ত কিবা হৈ যায়গে একেবাৰে সেয়া এই তেনেকে তেনেকে দিনটো তোমাৰ মানে একো কৰিব নোৱাৰি দিনটো কমৰ পৰা সিটো কাম এই এইটো পেলালে তেনেকেই থাকে নোখোৱালৈকে তোমাৰ শান্তি নাই মানে আৰু তেনেকেই থাকে একে দিন তাৰপিছত শোৱাৰ পিছত আৰু ঘৰ শান্তি
উম শান্তি আৰু মানে ঠাণ্ডা হৈ যায় মানে আৰু ধুনীয়াকে অ ইহঁত ত আমাৰ আকৌ কি হয় বা ছোৱালীজনী আকৌ ৰাতি ৰাতি নুখুৱে আপোনাৰ দুটামান বজালৈ নুখুৱৱে কেতিয়াবা। বাও থাকে স্কুল তাৰপিছত স্কুল থাকিলে। মানে এনেকুৱা হয় তাইকো মানে যদি খুৱাই থৈ দিয়ে নহয় তাই নিজে নিজে আঁঠৰ পৰা নামি পেলাই টিক টিকাই কৰি ফুৰিব।
আহ আহ আমাৰ আকৌ দিনত নুশোৱে। দিনত তোমাৰ অ', দিনত নুশুৱে নহয় তোমাৰ দচ মিনিট, পোন্ধৰ মিনিট এনেকে তাই শুৱাই থৈ আহি তুমি কিবা এটা কৰিবলৈ ঘূৰি নোপোৱাকে তাই উঠিলেই।
অ', উঠি যায় যে, তাই মানে তেতিয়া দিনত টোপ টোপনিটো পূৰ নহয় যে, ৰাত ধুনীয়াকে শুৱে এই আকৌ কি হয়, মানে উম। চাৰিটামান বজাত শুই ল'ব, শুই লোৱাৰ পিছত চত আৰু সাতটাহে উঠে, তাৰ পিছতো টোপনি নাহে, তেনেকে থাকে আৰু তেতিয়া বহুত দেৰি লগ এবাৰ থাকে ৰাত স্কুল থাকে বা কষ্ট হয়ত
কষ্ট হয়, অ', কষ্ট হয় আৰু তোমাৰ ল'ৰা-ছোৱালীৰ লগত লাগোতে-লাগোতে ভাগৰ লাগি যায় নহয়, টোপনি যাবলৈ মন যায়, অ', তাৰ পিছত নুশুলে বিৰাট খং
অ', সেইটোৱে টোপনিও পূৰ নহয়, আকৌ পিছদিনাখন স্কুলো থাকে ন'। যাবতো লাগিবই দায়িত্ব যেতিয়া, সেইটোৱেই অ'।
লবিলাকো আজিকালি
অ', আৰু এনেকুৱা হৈছে মানে ধৰি লোৱা নগ'লেতো ন চৰকাৰী স্কুলবিলাক জানেই ন মই আওঁ আত্তেণ্ডেঞ্চবিলাক দিবই লাগিব, যদি অকনমান দেইকে হয় আওঁ মাত দিবহে আওঁ দিছ, হেই ডিষ্ট্ৰিক্টক আওঁ, দি গয়ে নহয় আৰু ভালকে কিয় দেয়িকে গৈছ ছিল আপুনি টাইম নাজানে নেকি বুলি? জালা অ', মোৰ সেয়া, সেয়া মই নিজেও কৰি আছো যে, সেইকাৰণে মই মোৰ বুজি পাওঁ মানে এইটো মানে অ', ময়ো এই টিচাৰে মানে একে মানে বাই ময়ে দুজনী এতিয়া আমি যাবই লাগে মানে টাইমত গম পাইছে নে? টাইমত মানে ইফাল সিফাল হ'ব নোৱাৰে আৰু এনেকুৱা আপোনাৰ মানে টাইমত আপুনি পাব বই লাগিব আৰু বাৰু দিয়ক ন ঠিকে আছে দিয়ক আহ হ'ব দিয়ক অ অ আহ গুড নাইট